শুনি আছো বা
অহ, অহ কি খবৰ?
মোৰ ভালেই, তোমাৰ?
অ মোৰো ভাল-ভাল। বহুদিন হল তোমাক লগত কথা পতা হয় নাছিল।
হয়।
মানে তোমাৰ লগত আজি অকমান এটা বিষয়ৰ লগত আলোচনা কৰি ভাবিছো বি সৈটো হৈছে আমি আমাৰ খাদ্য। যে তু আমি খাদ্য নহলে তো আমি থাকিবই নোৱাৰো কোনো জীৱ বা মানুহ কোনো থাকিব নোৱাৰে খাদ্যটো আমাক লাগিবই। গতিকে খাদ্যৰ বিষয়ে আলোচনা কৰিম ভাবিছো, কেনেকুৱা হ'ব?
অহ, নিশ্চয়-নিশ্চয় বহুত ভাল হ'ব বহুত ভাল। অহ কিয়নো খাদ্য মানুহৰ জীৱনৰ এই গণ্যত মৌলিক প্ৰয়োজন। খাদ্যবনে অহ, জীৱন ধাৰণ কৰাটো অসম্ভৱ হয়। ত' এটা ভাল তুমি, আহ বিষয় বাচি লৈছা। ভাল লাগিলে শুনি কিনে।
অহ-অহ। যিহু মানে খাদ্যটো আমাক অতি প্ৰয়োজন, খাদ্য ভাল খাদ্য হ'লেহে মানে আমাৰ শৰীৰ এটা ভাল শৰীৰ হ'ব, হয়ে নহয়? ভাল শৰীৰ এটা পাব কাৰণো আমাক ভাল খাদ্যটো আমি খাবই লাগিব।
হয়-হয়, নিশ্চয়। হয়।
গতিকে, মানে পুষ্টিকৰ খাদ্য বুলি ক'লে মানে যে মই যদি কওঁ মানে যি খাদ্যত মানে শৰীৰৰ বাবে প্ৰয়োজনীয় মানে সকলো পুষ্টি থাকে নহয়। সেই পুষ্টিৰ উপাদান। যেনে ধৰা কাৰ্বহাইড্ৰেট প্ৰটিন চৰ্বি ভিত ভিটামিন, খনিজ লৱণ আৰু মানে পানী, পানী থাকে তাত মানে হেনুকা ধৰণৰ খাদ্য বিলাকে মানে আমাৰ পুষ্টিকৰ খাদ্য আৰু সেইবোৰ খালে মানে আমাৰ মানে শৰীৰ ঠিক থাকিব
আচ্ছা আচ্ছা হয় নেকি পিছে এই পুষ্টিক অহ যোনটো পুষ্টি উপাদান বোৰ তুমি কৈছা
হয়
ত এইবোৰে আমাৰ শৰীৰত কি কাম কৰে
মানে কে কাৰ্বহাইড্ৰেটে যেনে ধৰা শক্তি যোগান ধৰে প্ৰটিনে শৰীৰ গঢ়ি তোলে আৰু চৰ্বি মানে চৰ্বিয়ে শক্তিটো মানে সঞ্চয় কৰি ৰাখে ষ্টৰ কৰি ৰাখে আৰু মানে ভিটামিন আৰু খনিজ লৱণে শৰীৰ বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে
হয় হয় ঠিকেই কৈছা তুমি সেয়েহে ব বা অ সুষম আহাৰ উ কো কথা সদায় কোৱা হয় হয়নে
হয় হয় একদম নিশ্চয় মানে সুষম আহ আহ মানে এ সুষম আহাৰ মানে সকলো প্ৰয়োজনীয় পুষ্টি সঠিক পৰিমণত থকা খাদ্য তাকে সুষম আহাৰ কয়
অ ঠিকেই কৈছা তুমি আহ কিয়নো আ ব প্ৰায় আজিকালি প্ৰায় দেখিবলৈ পাও যে মানুহে পুষ্টিকৰ আহাৰতকে বেছি জংক ফুডে ভাল পায় হয়নে
হয় হয় মানে পিজ্জা একদমেই ঠিক কথা কৈছা যেনে তোমাৰ পিজ্জা বাৰ্গাৰ এই চিপচ তাৰপিছত একো এইবিলাক আহ মানে কা ঠাণ্ডা পানীও বিলাক কল্ড ড্ৰিংক বিলাক যি কয় আদি মানে খোৱাৰ বৃদ্ধি পাই আহিছে মাত নহয় গতিকে কিন্তু এইবোৰ আ অধিক পৰিমাণে খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক
হয় উম পিছে জং অ জ জংক ফুড বোলে আ জংক ফুড বোৰে মানে মানুহৰ শৰীৰত কি কি ধৰণৰ মানে তোমাৰ ক্ষতি কৰিব পাৰে
ই মানে এ যেনে তোমাৰ ডায়বেটিছ আৰু এই মানে হৃদৰোগ আদি মানে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে লগতে আৰু ধৰা শৰীৰৰ মানে প্ৰয়োজনীয় যিবিলাক পুষ্টি এই পুষ্টিৰো মানে অভাৱ ঘটায় এইবিলাকেই
হয় নিকি পিছে কথাটো শুনি কিনে মোক অপ মানে অকনমান ভয় ভয় টাইপ পৰ আ আহিলে মনত ত' এটাৰ কথা মোক কোৱাছো হম যদি আমি ঘৰত বনোৱা খাদ্যবোৰ খাওঁ
উম উম উম
ত' এইবোৰ অধিক উপকাৰী নহয় নি কি
উ নিশ্চয় নিশ্চয় মানে ঘৰত বনোৱা খাদ্য সাধাৰণতে অধিক মানে ভাল আৰু স্বাস্থ্যৰ বাবে, বহুত ভাল। কাৰণ পৰিষ্কাৰ হয় পৰিষ্কাৰকৈ বনোৱা হয় পৰিষ্কাৰ আৰু পুষ্টিকৰো হয় দেচোন।
হয় পিছে আমিতো গাঁৱতে থাকো। গাঁৱত বেছিভাগ আমি শাক পাচলিয়েই মানে তোমাৰ খাবলৈ পাওঁ। ত ইয়াৰ গুৰুত্ব কিমান বাৰু?
উ শুনি আছা?
শুনি আছো -শুনি আছো
অহ -অহ -অহ কোৱাচোন?
আহ', পিছে আমি গাঁৱতে থাকো। অহ, ত' ইয়াতে আমি শাক শাক পাচলিয়ে বেছি খাবলৈ পাওঁ। তহ ', ইয়াৰ তোমাৰ আহ ', গুৰুত্বটো কিমান, তুমি তুমি কি ভাবা?
মানে ফল মূল আৰু শাক পাচলিত ভিটামিনটো আৰু খনিজ পদাৰ্থ আৰু মানে অধিক পৰিমাণে থাকে। এইবোৰেতো আমাৰ শৰীৰ মানে ধুনীয়া আৰু সুস্থ আৰু নিৰোগী কৰি মানে ৰোগ প্ৰতিৰোধ ক্ষমতাও মানে বৃদ্ধি কৰে বহুত ভাল কথাত। তোমাৰ তেওঁলোকৰ ঘৰত যদি মানে নিজে কৰা যদি শাক পাচলি বা ফল মূল এনেকুৱা আছে
হয়, হয়, উম, ঠিকেই কৈছা তুমি। পিছে পানীৰ ভূমিকা নিশ্চয় গুৰুত্বপূৰ্ণ হয়নে?
হয়, হয় একদম, তুমি বহুত ভাল কথা এটা কলা মানে পানী পানীয়ে প্ৰণীৰ প্ৰাণ বুলি কয় নহয়। বা গতিকে মানে পানীৰ অবিহনে মানুহ বেছি দিন জীয়াই থাকিব নোৱাৰে। এনেকৈ কোৱা হয় যে খাদ্য অবিহনে বোলে সাতদিন যদি থাকিব পাৰে, তথাপি পানী অবিহনে তুমি এটা দিনও থাকিব নোৱাৰা। শৰীৰত মানে প্ৰায় শক্তি সকলো কাৰ্যকলাপৰ বাবে পানীৰ বহুত প্ৰয়োজন।
উম', তুমি ঠিকেই কথা কৈছা, ভালে কথা, কৈছা বাৰু এজন ছাত্ৰ, এজন ছাত্ৰৰ বাবে সাদ দিয় কিয় গুৰুত্বপূৰ্ণ কোৱাচোন?
অহ ', ভাল খাদ্যই মানে ছাত্ৰৰ মনোযোগ বৃদ্ধি কৰে। আৰু তাৰোপৰি স্মৃতিশক্তি উন্নত কৰে, আৰু মানে পঢ়া শুনাত বহুত বহুত সহায় কৰে মানে।
আচ্ছা- আচ্ছা হয় নেকি, আহ ', পিছে দেখো যে? বহু ছাত্ৰ ছাত্ৰীয়ে জল জলপান নকৰাকৈ কিবা নোখোৱাকৈ স্কুললৈ যায় আহ ত', সিহঁতক তুমি কি কব বিচাৰা?
অহ, সেইটো তুমি ঠিক কথাই কৈছা সেইটো একেবাৰে উচিত নহয় কিন্তু দেই। মানে পুৱা জলপান নকৰিলে শৰীৰত মানে শক্তিৰ অভাৱ হয়। আৰু পঢ়া শুনাতো মন, মন বহোৱা বহুত কঠিন হৈ পৰে।
হয়, হয় পিছে আমি দেখো যে আহ ', ছবিত দেখো টিভিত দেখো কৰ'বাত দেখো হয়নে। আহ, নিউজত দেখো। কু খেলুৱৈবিলাক বহুত ফুৰৰ্তিত থাকে। আৰু সিহঁতৰ গাত শক্তিও ভাল থাকে আহ', পিছে তুমি খেলুৱৈসকলৰ বা খাদ্যৰ ভূমিকা কেনেকুৱা বুলি ভাবা?
খেলুৱৈসকলৰ বাবেতো পুষ্টিকৰ খাদ্য অতি প্ৰয়োজন। কাৰণ তেওঁলোকে মানে অধিক শক্তি আৰু সহনশীলতা লাগেতো। তেওঁলোক সেইবাবে তেওঁলোকৰ বাবেতো আটাইতকৈ কৈ দৰকাৰী পুষ্টিকৰ খাদ্যটো।
হয়।
উম।
উচিত
আহ', বৃদ্ধাসকলে সহজ আহ মানে সহজে হজম হোৱা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা উচিত অধিক ধৰা তেল মছলাযুক্ত খাদ্য মানে এইবিলাক এৰাই চলিব লাগে আৰু
হয় পিছে আজি কথা ওলালোয়ে, কথা পাত পাতিলোয়ে খাদ্যৰ বিষয়টো এটা কথা সুধো তোমাৰ লগত কিয়নো ঘৰত সৰু সৰু বাচ্ছা আছে ত' শিশুসকলৰ ক্ষেত্ৰতো খাদ্য গুৰুত্ব মানে গুৰুত্ব আছে নে?
নিশ্চয় নিশ্চয় মানে শিশুৰ শাৰীৰিক আৰু যিটো মানসিক বিকাশ সেই বিকাশৰ বাবে পুষ্টিকৰ খাদ্যটোতো অতি প্ৰয়োজন, তেতিয়াহে মানে সিহঁতে ধৰা সময়ত এতিয়া সৰু হৈ আছে নহয় শিশুসকল শিশুসকলে মানে ধৰা শাৰীৰিক যি গঠন বা মগজুৰ বিকাশটোতো সেই শিশু অৱস্থাৰ পৰাই অধিকভাৱে হয় গতিকে সেই সময়ত তেওঁলোকৰ মানে খোৱা বোৱাটোৰ ওপৰত বা পুষ্টিৰ ওপৰত অধিক গুৰুত্বটো দিব লাগে। তেতিয়াহে মানে তেওঁলোকে মানে ভা ভালদৰে শাৰীৰিক বিকাশ বা মানসিক বিকাশটো মানে ভাল হয় আৰু।
হয় ঠিকেই কথা কৈছা তুমি কিয়নো আমি অসমৰ পৰাই হয় ত' অসমৰ হয় অসমৰ পৰম্পৰাগত খাদ্যবোৰে যথেষ্ট পুষ্টিকৰ হয়নে।
হয় হয় একদম ঠিক কৈছা। শুনি আছা নে। অঁ অ' - অ' কোৱা।
নাতো যথেষ্ট পুষ্টিকৰ ইয়াতে আমি অঁ ভাত, ডাল, মাছ, শাক পাচলি, খাৰ টেঙা। আদি বহু অসমীয়া খাদ্য পুষ্টিগুণেৰে সমৃদ্ধ আমি খাওঁ।
হয় হয়। হয়।
পিছে খাদ্যৰ অপচয়ৰ বিষয়ে তোমাৰ কি মতামত আছে।
খাদ্য অপচয় কৰাটো একেবাৰে উচিত নহয় প্ৰথম কথা পৃথিৱীত মানে বহু মানুহে দৈনিক পৰ্যাপ্ত খাদ্যও নাপায় সেয়েহে মানে খাদ্যৰ সন্মান কৰাটো উচিত। সেই বুলি মই ভাবো মানে।
হয় বহু অনুষ্ঠান বহু অনুষ্ঠানতো দেখো যে বহু খাদ্য নষ্ট কৰা হয়।
অঁ হয়-হয় ঠিকেই, সেই মানে অভ্যাস সলনি কৰিব লাগে মানে যিমান লাগে সিমানহে মানে লোৱাটো উচিত আৰু মানে গতিকে খাদ্য কেতিয়াও মানে নষ্ট কৰিব নালাগে।
হয় হয় ঠিকেই কথা কৈছা তুমি। আঁ তাৰোপৰি পৰিস্কাৰ খাদ্য খোৱাটোও নিশ্চয় গুৰুত্বপূৰ্ণ হয় নে?
একেবাৰে একেবাৰে মানে পৰি অপৰিষ্কাৰ খাদ্যই বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে, উম অপৰিষ্কাৰভাৱে যদি অপৰিষ্কাৰ ঠাইত যদি বনোৱা হয়। সেই খাদ্যই মানে মানুহক বহুত মানে ৰোগৰ সৃষ্টি কৰে যেনে তোমাৰ ধৰা কলেৰা, হাপানি বা বিভিন্ন ধৰণৰ কেঞ্চাৰ পৰ্যন্তও মানে ৰোগ সৃষ্টি কৰিব যদি মানে অঁ খাদ্যটো যদি মানে তাত কিবা বা এনেকুৱা অস্বাস্থ্যকৰ পৰিৱেশত বনায়।
হয় ত' তোমাৰ লগত কথা পাতি কিনে বহুত বেছিয়ে ভাল লাগিল। ত' এটা কথা মোৰ মনত ওলাই আছে কিয়নো তোমাৰ জানিব পাৰিলো যে মই তোমাৰ আ স্বাস্থ্যৰ বিষয়ে তোমাৰ অভিজ্ঞতাটো অলপমান আছেই।
হয় হয় হয় হয়
ত' খাদ্য আৰু স্বাস্থ্যৰ মাজত তুমি কেনে ধৰণৰ সম্পৰ্ক দেখা
মানে এটা যদি তোমাক ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰা তুমি তেতিয়াহ'লে তোমাক পুষ্টিকৰ খাদ্যটো খাবই লাগিবই লাগিব নহ'লে মানে তুমি সেই শৰীৰটো বিচৰা শৰীৰটো মানে নাপাবা যদি এতিয়া তুমি শৰীৰ চৰ্চা চৰ্চা কৰা বা যিটো জিম যোৱা বুলি কয় আজি গ'লেই শৰীৰ চৰ্চা যদি কৰিব বিচাৰে তেতিয়াতো বহুত পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় তেতিয়া সেই মানে শৰীৰটো তুমি ভবাামতে সঠিকভাৱে বিকাশ হয় তেনেকুৱা ধৰণৰৰে লগতে ফল মূল মূল বা মিনাৰেলযুক্ত খাদ্য শাক পাচলি আৰু প্ৰটিন জাতীয় যুুক্ত খাদ্য যেনে কণী মাছ মাংস আদি মানে সঠিক পৰিমাণত খাব লাগিব। তেতিয়াহে মানে তোমাৰ শৰীৰ
শুনি আছা নে?
এইটো এনেকে খাম আৰু
শুনি আছা নে?
হয় হয় আঁহ হয় তোমাক কি লাগে মানে আমাৰ গাঁওবোৰৰ মানুহে পুষ্টিকৰ খানাটো খায় কিন্তু কিন্ত সিহঁতে তোমাৰ নিয়মিত খাদ্য গ্ৰহণ নকৰে নিয়মিত খাদ্যটো গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি ভাবা নেকি তুমি
আহ হয় হয় একদম ঠিক কথা কৈছে এইটো মানে বহুত ভুল কথা তেওঁলোকে নিয়মিত খাদ্য গ্ৰহণ কৰিব লাগে যদি নিয়মিত মানে লঘোনে থাকে ৰাতি তেতিয়া মানে শৰীৰৰ অংগ পতংগ মানে যি মানে অংগ পতংগ বিলাকে ভালদৰে কাম কৰিবলৈ যিখিনি শক্তি শক্তি লাগে সেইটো শক্তিে খাদ্যৰ পৰাই পায় যদি খাদ্যত যদি নাথাকে এ তেওঁলোকে মানে শক্তি শক্তিটো নাপাব ফলত অংগ প্ৰতংগও মানে ভালদৰে কাম কৰিব নোৱাৰিব ফলত তেওঁৰ মানে বিভিন্ন ধৰণৰ ৰোগ বেধি এনেকুৱা সৃষ্টি
হয় পিছে
ন কথা আমি পাছত ভালকৈ আকৌ তোমাৰ লগত আলোচ-
হ'ব হ'ব হ'ব একো নাই ভালদৰে আৰু ভাল ভাল আমি ভালকে আলোচনা কৰিম
হয় হয় আজি
ভালে লাগিল ভালে লাগিল উ উ ধন্যবাদ